তেল হেল্ল
নমস্কাৰ। কি কৰি আছে অ? কি কৰিছে আপুনি?
শুই আছোঁ। অলপ ফল চল কাটি খালোঁ খাই আৰু শুই থাকিলোঁ গৰম যে ইমান ফেনৰ তলত আছোঁ।
হয় নিকি বিয়াত শুইছোন আপুনি অ। তাৰপিছত
গৰম আৰু সেইকাৰণে কি কৰিম ক'তো যাব নোৱাৰো, গৰমৰ কাৰণে হৈ আছো আৰু। টোপনি আহা নাই এনে মোবাইল চাই আছো আৰু।
মোৰ মাতো পাইছে নে নাই?
পাইছো পাইছো। মোৰতো?
অ তো আপোনাৰটো পাইছো দিয়ক সুন্দৰকৈ। কি যে হব ন? মই আপোনাৰ অলপমান য়েইছ এখন চাই আছিলো এটা। অ আপোনাৰ চিৰিয়েলখন চাই আছো পঞ্চনত পঞ্চনতন্ত্ৰ বুলি। আপুনি কি কৰি আছে?
কাহিনীতটো নকোৱা কিয়া? কি পঞ্চতন্ত্ৰ চাই আছা মই, হা?
আপুনি চাই আছেনে নাই?
মই চোৱা নাই।
আপুনি চাই পোৱা, আমি চিৰিয়েল চাইনে নাই?
চিৰিয়েল চাওঁ, মই অসমীয়া চিৰিয়েল চাওঁ, হিন্দী নাচাওঁ।
মই অসমীয়েই চিৰিয়েল চাই আছো দিয়ক পঞ্চট্ৰন্ত বি খ্যাত কাহিনীটো, আপোনাক মই ইয়াৰ মানে তোমাৰ আপোনাৰ বহুত কেইটা গ্ৰন্থ সেই আছে কাহানী আছে। তাৰে ভিতৰত দুটা মান ক'লো কৈ দিও আপোনাক।
কোৱা কোৱা? মই ভাল পাওঁ কাহিনী শুনি বিৰাট ভাল পাওঁ।
সিংহ আৰু শিয়ালৰ, সিংহ আৰু সৰগোছৰ কাহিনীতটো আছিল এ শহাপহু
অ অ অ, সেইটো? অঁ দিয়া দিয়া কোৱাচোন মই পাহৰিছোঁ, অ পাহৰিছোঁ মই।
এটা যে এটা সিংহ আছিলে যোনে প্ৰতিদিনে বনৰ জন্তুবোৰ মাৰি মাৰি কেনে খাই আছিলে হা, তাৰ পিছত সকলো অহ সকলো জন্তুৱয়ে ঠিক ঠিক কৰিলে যে প্ৰতিদিনে এজনকৈ জন্তুক সিংহৰ ওচৰলৈ যাব। এদিন এটা সৰু সৰগছ মানে তোম আপোনাৰ হেই কি
সহাপহু ক'ব লাগে, সৰগোচ নকয়।
অহ অহ সঁহাপহু সঁহাপহু বধ সি ইচ্ছাকৃতি ভাৱে দেৰিকৈ গৈ সিহক কলে যে আন এজন সিহই তাক তা তাক আপ তাক আটেক কৰি তাক তাক মাতিছিল নে কি বা তেনেকে ক'লে আৰু আহ সৰগোছে সিহটোক এটা কুৱাৰ ওচৰলৈ লৈ গল হা মানে শহাপহুটোৱে আৰু সিংহটোক এটা কাৰ ওচৰ লৈ গ'ল। সিংহটোৱে- পানীত নিজৰ, নিজৰ প্ৰতিশ্ৰুতিটো দেখিলে। নিজৰ ছায়াত- দেখিলে পানীত হা। দেখি- আন সিং সি ভাবিলে এইটোতো কোনোবা আন সিংহ চাগে। সেনেকে সি জপ- জপিয়াই দিলে আৰু সি তাতে পৰি গ'ল। অঁ, অঁ বেলেগ সিংহ বুলি তাৰ ছায়াটো পৰি গ'লে, সেনেকে। চ' সেইকাৰণে আপোনাৰ ধৰকচোন কি কয়! অঁ, যিটো শহাঁপহু তাৰ বুদ্ধিটো বিৰাট বুদ্ধি, হয়নে?
সৰু হ'ব পাৰে সি, ডাঙৰ বুদ্ধি তাৰ।
হয়, এইটোৰ পৰা আমি শিকিব পাৰো যে বৃদ্ধি শক্তিতকৈ ডাঙৰ, হয়নে? হ'ব পাৰে সি সৰু -সৰু। কিন্তু তাৰ শক্তিটো ইমানেই বেছি ডাঙৰ যে সি সিংহকো হেৰাই দিলে। নহয় জানো?
ঠিকেই, সিয়েই তো বন ৰজা হ'ব পাৰে!
কি? আপুনি কিবা জানে নেকি?
উম, জানাটো জানোৱে এ- পাহৰি গৈছো ন মাজে মাজে ভুল হয় নেকি, ক'ব পাৰোঁ।
কওঁকচোন? মইয়ো এটা ক'লো আপোনাৰ পৰা এটা শুনো।
অঁ। এ মই সিংহ আৰু নিগনিৰ কথা কওঁ দিয়া।
দে কোৱা?
সিংহ আৰু নিগনি দু ত সিংহ সিংহ আছিল বনত। ৰ নি নিগনিতোটো ঘূৰি ফুৰে চবফালে।
হয়।
সিংহটো ঘূৰি ফুৰে তাৰপাছত আৰু- এই- সিংহটোৰ ওচৰত কিবা কাৰণত দৌৰি গ'ল নিগনি- টো হা, যাওঁতে সিংহটোতো টোপনি মাৰি আছিলে। টোপ টোপনি আহ শুই আছিলে, শুই থাকোতে- তেওঁ আৰু সিংহক সিংহটো থাপ মাৰি নিগুনিটো ধৰিলা। ধৰি পেলাই কলা, আহ ৰহ- তই মোৰ আজি ইমান ডাঙৰ টোপনি ভাঙিলি, তোক আজি মই- শেষ কৰি দিম আজি, সোধাই নেৰু আজি তোক মই, এনে কৈছে আৰু।
অঁ, অঁ, অঁ।
তাৰপিছত আৰু- নিগনিটোৱে আৰু সিংহক ক'লা, -
উম।
মহাৰাজ আপুনি মোক নামাৰিব, আপুনি বনৰ ৰজা ন। জা ডাঙৰ, মই হ'লো সৰু। আপোনাৰ কেতিয়াবা- ডাঙৰ বিপদ হ'লে মই ৰক্ষা কৰিব পাৰিম, এনেকা কৈছিলে। কওঁতে সিংহটোৱে আৰু নিগনিটোক কলে অঁ, সিংহটোৱে আৰু নিগনিটোক ক'লে - ইহ! ইমান সৰু প্ৰানীটোৱে মোৰ তই কি মোক বিপদত সৰাই বাচাবি। এনেকে কৈছে আৰু। তাৰপিছত আৰু এ বহুত মান নে সি হেৰি কৰাৰ পিছত এ কাকোতি কৰাৰ পিছত সিহঁতকো যা যা নহ'লে যা আজিৰ পৰা যদি আৰু এনেকুৱা কাম কৰা আৰু তোক মই সোধাই নেৰিম লগে লগে শেষ কৰি দিম এনেকা কৈছে তাৰ পিছত গ'ল আৰু এ এৰি দিলা নিগনিটোৱে গ'ল যোৱাৰ পিছত কিছ দিন এনেকাই ঘূৰি ফুৰি আছে আৰু এনেতে থাকোতে সিংহটোও আকৌ একদিন সিংহটো একদম হেৰিত পৰিল ৰাইজে আৰু কি কৰিছে সি সদায় স গৰু চৰো গিলা ছাগলী তাগলিক খাই ফুৰে না সি জাল পাতছি ৰাইজে ৰাইজে জাল পাতিছি সিংহত তো মাৰিব কাৰণে পাতলে আৰু আহ কেইদিনমান পাছত জালত পৰিল আৰু সিংহটো
পৰি গল নেকি জালত অ শুনি আছো
পৰিল পৰাৰ পিছত আৰু এতিয়া ভাবচি সিটো যাব পৰা নাই জালৰ পৰা আৰু কেনেকে যায় সিংহটোৱে
জাল কেনেকে যায় আৰু সিংহতোৰ তাৰ পিছত আৰু বহুত সময় থাকতে থাকতে অ ক'ৰ পে নিগনিত নিগনি এটা আহিল আহি কেনে কলা মহাৰাজ মহাৰাজ আপোনাৰ কি হল কি হ'ল মই ৰক্ষা কৰিম ৰ'ব ৰ'ব মই বাচাম ৰ'ব ৰ'ব এনেকে কি কৰিলে আহি জালখনৰ ৰচীবোৰ জালখন গোটাই কাটি কাটি কাটি কাটি সিংহতো বচালা আৰু উওলাই দিলে আৰু জালৰ পৰা
পুৰা বাচাই দিছে
আহ জালৰ পৰা ওলাল ওলাৰ পাছত সিংহতে ক'লা অ অ সেইকাৰণে হেৰি মই একদিন মোৰ একদিন টোপনি ভাঙোতে তুমি কৈছিলা বিপদত বচাম বুলি ঠিক আছে ঠিক আছে আ বৰ ভাল কাম কৰিলা ইটোৱে কয় যে স সৰুও মানে ডাঙৰক বাচাবা পাৰে সহায় কৰিব পাৰে আৰু
হয় হয়
গ'লা নেকি যিমান কিমান কিত ডাঙৰ মানুহেই হওক সৰু ছোৱালীও একতা ল'ৰা ছোৱালীও বচাবা পাৰে ডাঙৰ মানুহ হওকো পাৰে যেনে জীৱ জন্তু যদি বাচাব পাৰে মানুহৰো সেনেকুৱাই হয় হয়নে নহয়
হয় হয় হয় হয়
কেনেকুৱা লাগিল বা কাহিনীটো
ভাল লাগিছে মোৰ শুনি বিৰাট ভাল লাগিল
অ এই এইবিলাক আগতে পাইছিলো ন সৰুতে পাইছিলো পাহৰি গৈছে কিবা ভুল হ'ব পাৰে হাঁহি নিদিবা আৰু
অ এ নিদিও নিদিও মই আৰু এটা কাহানী জনাও আপোনাক মই কৈ আছো হা এটা বান্দৰ আছিল যোনে গছত থাকি আহ কুমা কুমাৰীক প্ৰতিদিনে মিঠা ফল খুৱাইছিল। কুমাৰীৰ পত্নীয়ে বান্দৰৰ কলিজা খাবলৈ বিচাৰিলে কুমাৰীয়ে বান্দৰক নিজৰ ঘৰলৈ নিমন্ত্ৰণ জনালে কুমাৰী অ
কুমাৰী মানে সৰু ছোৱালী সৰু ছোৱালী
হয় বান্দৰক নিজৰ ঘৰলৈ নিমন্ত্ৰণ জনালে মাজ নদীত কুমাৰীয়ে সত্য কথা কলে বান্দৰে বৃদ্ধি ঘটাই বুদ্ধি ঘটাই কলে মই মোৰ কলিজা গছত থৈ আহিছো ত কিবা ফল চাগে দেই গম নাপাওঁ এইটোক কুমাৰীয়ে তাক পুনৰ গছলৈ লৈ গল আৰু বান্দৰে গছত উঠি নিজৰ জীৱন ৰক্ষা কৰিলে তাৰ পিছত বান্দাৰটো গুচি গ'ল এনেকে আমি সুখ এনেকে উপস্থিত বুদ্ধি বিপদৰ পৰা উদ্ধাৰ কৰে আমি এইটো শিকিব পাৰো
কুমাৰীটো কেনে কা নামিলে আৰু গছৰ পৰা
এইটো তাই কি বা কেনেকে বা নামিলে সেইটো সঠিককে গম নেপাও আৰু যিখিনি অলপ অলপ মনত আছে আপোনাক জনা জনাইছো
অঁ পাহৰি যাওঁ নহয় এইবিলাক আধৰা হৈ যায়
সেইটোৱে আধৰুৱা হৈ যায় মইও অলপ অলপ যিটো মনত আছে আপোনাক কলো আৰু আৰু আপোনাৰ ধৰক এই আপোনাৰ আপুনি যে কাহিনীটো ক'লে, কিহৰ কাহিনীটো ক'লে এইমাত্ৰ।
সিংহ আৰু নিগনিৰ।
অ সি সি নিগনিৰো আপোনাৰ সেই বুদ্ধি উপস্থিত বুদ্ধিয়ে সিহক। বিপদৰ পৰা উদ্ধাৰ কৰাৰ দৰে হ'ল হয়নে।
অ', সেইটোৱে কথা সৰু।
বান্দৰৰ বুদ্ধি এইবোৰ সৰু হ'বও পাৰে বাট বুদ্ধি বিৰাট।
উম শুনিও ভাল লাগে কাহানী বিলাক।
শুনিও ভাল লাগে আৰু সৰু ছোৱালী। ল'ৰা ছোৱালীবিলাক জনাব লাগে সেইহঁতৰো বুদ্ধিটো বাঢ়িব তেতিয়া হে
তাৰমানে আগতে এই বহুত দিন আগতে আইতাকবিলাকে এনেকুৱা সা সাধুবিলাক জনাকত। তলত চোতালত বহি ধাৰাত গৰমত দিনত বিছি বিছি আমাক কৈছিল তামানে আগতে। এনেকুৱা সাধু বিলাক।
অ'।
ভাল লাগে।
তাত আইতা অ সাধু কথা আৰু না নাতিনী আইতা সাধু কথা নাতিন এইবোৰ আৰু।
ধাৰী পাৰি। ৰাতি গৰমতে বিছি থাক তাতে আমি শুনি সাদু কথা কৈ কৈ শুনি থাকোঁ আমি তামানে তেতিয়া সৰু আৰু অ' সেইবিলাক দিন নাই আজি কালি।
নাই আজিকালি চবে মোবাইলতে আপোনাৰ ব্যস্ত। মোবাইলতে সাধু কথা শুনি থাকে চাই থাকে।
অ', আজিকালি চব মোবাইলতে ব্যস্ত, এই আগৰ দিন নাই।
এইবোৰ কাহিনীবোৰ শুনি থাকিলে মানুহ ল'ৰা-ছোৱালীবোৰৰ বুদ্ধি ও বাঢ়ে আৰু বিপদ চিপদৰ পৰা উদ্ধাৰ কৰিবও নিজকে
এ আজিকালিৰ ল'ৰা-ছোৱালী বাহিৰৰ কিতাপ নপঢ়ে, বাহিৰৰ কিতাপ পঢ়িলে ও এইবিলাক বুদ্ধি হয় ন'। মুখেৰে নুশুনিলেও। সিহঁতৰ কিতাপে নপঢ়ে নিজৰ ক্লাছৰ কিতাপ বিলাকে নপ নপ। নপঢ়ে আৰু বাহিৰা কিতাপ ক'ত পঢ়িব সৰু ল'ৰা ছোৱালী আগত।
সেইটো ঠিকেই কৈছা তুমি হয়।
বহুত পঢ়িব